অহ - অহ, হেল্ল', অ, শুনি আছা ন?
অ, শুনি আছো - শুনি আছো।
অহ, কি খবৰ?
খবৰ আছো ভালে আছো। এই - এই মানে অ, ভাত নাই ভাত খোৱা নাই এই মানে দহ কেজি মান আমাৰ আন দি থৈ দিছিলো আঠাৰ কাৰণে
অ দশ কেজি।
দশ কেজি মানে এই। এতিয়াতো মোটামুটি কেঁচা আমৰ বতৰ শেষেই হ'ল। আজি হয়। তথাপি তাৰে মাজতে মই আজি বজাৰত যাওঁতে কেঁচা আম পালো অকমান। পায় ল'ব লগীয়া যিহেতু বতৰৰ শেষেইষ কাৰণে দহ কেজি আহম
বা অলপ কম দামতে পালে কি জানি?
দাম হেৰি দাম কম সিমান কমত পোৱা নাই। আহ, এনে সোধোতে প্ৰথমতে ষাঠি সত্ত সত্তৰ শেনেকে কৈছিল কেজি আৰু পিছত মই দশ কেজি দশ কেজি অনাৰ কাৰণে পঞ্চাছ টকা কেজি হিচাপত পালো আৰু।
অ-অ।
কিন্তু কিনাৰ পিছত মই গম পাইছো। কিন অলপ লষ্ট হ'ল বেলেগত বোলে ত্ৰিশ টকাতে পায়।
য়েহ, তেতিয়াহলে ল মানে লোকচানেই হ'ল।
এ লোকচান বুলি নকও আমকেইটা ডাঙৰ আছিলতো। ত সৰু - সৰু আম হ'লে অলপমান নষ্ট ত, হ'ল এই আমই এনোই আমকেইটাত মোটামুটি এটা আমতে সাতশ সাতশ গ্ৰামকৈ আছে মোঠাম মুতে
ত, সেইটো হিচাপতিক - সেইটো হিচাপত ঠিকেই আছে।
অ, ঠিকে আছে এতিয়া গুটিটো তাৰমানে এটা এটা গুটিহে ওলাব। ডাঙৰ - ডাঙৰ এটা আমৰ পৰা গতিকে হে অহ, গুটি বেছি ওলাব।
অহ ',
ঠিকে আছে বাৰু এইতিয়া লছ হোৱা নাই বাৰু।
অ ম চ ন
উম - উম এতিয়া আচাৰটো কি পদ্ধতিত বনাব অকণ কৈ দিব নেকি?
আচাৰতটো তাৰ মানে মই প্ৰথমটো এতিয়া উম, মানে ধুনীয়া প্ৰথমতে ধুই লম।
ধুই পেলাই তাৰমানে অকমান কাপোৰে মুচি মুচি সো-সো যিমান পাৰে সোনকালে শুকাম আৰু। শু-শুকাই লৈ পেলাই কাটি মাত পিচ পিচ কৰি যিমান লাগে, যিমান চাইজৰ আচাৰটো পিচটো যিমান, টুকুৰাটো যিমান মানে চাইজত বনাব কৰিব ইচ্ছা কৰোঁ। সৰু ডাঙৰ সেইটো, সেইটো হিচাপত মানে সৰু ডাঙৰ হিচাপত মই কাটি ল'ম। কাট-কাটি লৈ তাক অকমান হেৰি কৰিম। প্ৰথমতে একো হালধি নিমখ নাখানো। প্ৰথমতে এনেই শুকুৱাব দিম ৰ'দত। ৰ'দত হওঁক বা ফেনৰ বতাহত এতিয়াতো ৰাতি হ'ল। এতিয়া ফেনৰ বতাহত আৰু কালিৰ দিনত অকমান কমচে কম তিনি চাৰি ঘণ্টামান ৰ'দত দিম।
অ' ঠিকে আছে বাৰু তাৰপিছত
হালধি আৰু নি খানিম। তাৰপিছত নিমখ মোৰ অকণমান হেৰিটো আছে অ' মানে হেই নিয়মটো অলপমান বে, প্ৰথমতে হালধি খানিম। হালধি খানি পেলাই' হালধি খানা, খানা হোৱাৰ পিছত আহ আৰু শুকাৱ এদিন, একদিন। তাৰে পিছত নিমখ, নিমখ খানিম।
উ অ' আচ্ছা, আচ্ছা।
ত গ কিছু বহুত মানে আগতে নিমখটো সানি দিয়ে তামানে নিমখটো সানা পিছত তাৰ পৰা পানীটো সোনকালে বাহিৰ হৈ যায় তো।
কিবা মোৰ অকণমান চিষ্টেমটো, নিয়মটো অলপ বেলেগ। ত সেনেকে শুাকা-শুকাই লৈ মেলি আহ পিছত মই তাতে মচলা হিচাপত হেৰি কৰিম এই জিৰা, জালুক, ধনিয়, চফ চফ তাৰপিছত কলা নিমখ, কলা নিমখ। এই গোটেইবিলাক অকমান সাধাৰণ ভাৱে ভাজি লৈ তাতে মই তেজপাতটো দিম। অকমান, অকমান ডালচেনিও দিম। দি গোটেইখিনি ফ্ৰাই কৰি মিক্সিত হওঁক বা পটাত তেনেকে বটি সেই পাউদাতটো সানিম। আৰু তাৰে লগত অকমান, অ' মছলা খিনি মচ চলা খিনি সানি লম আৰু তাৰ লগতে বহুত বেছ ই তেল, ইউ প্ৰথমতে মানে ব্যৱহাৰ নকৰোঁ। মানে অকল যাতে গোটেইখিনি আমত যাতে তেলখিনি মি মিচ হৈ যায় হেনেকে অক-অকল সানি পেলাই চাৰি পাঁচদিন শুকাব দিম ৰ'দত। ডাঙৰ চৰিয়া বা ডাঙৰ কাঁহী আছে মোৰ।
অ', অ' তাতে মেলি দিয়া যাব।
অ' মেলি দিয়া যাব কমচে কম চাৰি পা, পাঁচ পা বতৰ বেয়া হ, লে দছ দিন। তলে দি হেনেকেই থাকিব। তাৰেপিছত, তাৰে পিছত মই হেটো আইনাৰ যিটো বয়াম পাই নহয়। আৰু মো-মোৰ তাত মানে আইনা আইনাৰ বয়াম পাঁচ কেজি, পাঁচ কেজি দুটা আছে।
ওৱাহ।
সেই তাতে সেই মানে ভাগ ভাগ কৰি দুভাগত সোমাই দি অ' দি তাছত যিমান খিনি তেল লাগে কেতিয়াবা দুই লিটাৰো হ'ব পাৰে, আঢ়ৈ লি বোলে হেটো চাই পেলাই হেটো আচাৰটো শুকোৱাৰ পিছত মানে আনতাজটো লব পাৰি আৰু। কিমান লাগে নালাগে। অ' সেইটো হিচাপত তেলটো কমি যাব, কমি যা অ' সেইটো হিচাপত মই দিম আৰু সেইটো এটাত মই কি কৰিম, এটা আমাৰ যিটো একদম ঘৰুৱা হিচাপত আচাৰ হব যিটো বেলেগ মানে সেই বেলেগ আৰু সাংঘাতিক বেলেগ মচলা মচলা নাথাকে আৰু আৰু এটা বয়ামত কি কৰিম এইটো আচাৰ মছলা এটা কিনিব পাৰে
আহ
আচাৰৰ মছলা এটা কিনিব পাৰে এইটো আচাৰ মছলা বুলিয়ে কয়
আচ্ছা
সেইটো মছলা মই এটা এটা হেৰিত মানে পাঁচ কেজি যিটো হ'ব পাঁচ মই আচাৰ মানে আচাৰৰ মছলাটো ইউজ কৰিম
অ অ সেইটো মানে কি অ বিক্ৰীৰ বাবে হ'ব নেকি এইটো
এই বিক্ৰী ন কোনোবাই কিনে যদি বিক্ৰী কৰি দিম সেনে কিন্তু ঘৰত খাব কাৰণে বনাম আহ তেতিয়া তাৰমানে কি এটা হ'ল ঘৰুৱা সোৱাদ এটা আহিব আৰু
অ কিনা কিনা আচাৰ বি বিলাক যেনেকুৱা লাগে তেনেকুৱা লাগিব
অ এইটো কিনা যেন যেনেকে আমি উ সত্তৰ মানে কি চৰি এশ টকা দুশ টকা সেনেকুৱা হিচাপত আমি সৰু বয়াম বিলাক পায় নহয় সেই সেই সেইটো সোৱাদ মানে এইটো মছলা দিয়া আচাৰ তত পোৱা যাব আৰু এইটোত ঘৰুৱা হ'ব
অ এই যে অকমান ৰঙা ৰঙা ৰং ৰঙা ৰঙা ৰং ৰং ৰং এটা থাকে যে সেই কিনা আচাৰটোৰ এই মচলাটোৰ কাৰণে হয় নেকি
উ মচলাৰ পৰা আহে সেইটো মচলাটোৰ পৰা অলপ কমকে আহে কিন্তু তাত কাশ্মাৰী মিচটো দিয়া হয় কাশ্মিৰী মিচটো অ অ কাশ্মিৰী মিচটো তাৰ মানে গৰম তেলৰ লগত যেতিয়া মিক্স কৰি দিয়া তাই নাইটো ৰেড কালাৰ এটা আহ যে আৰু ৰঙৰ ৰঙা ৰঙৰ দেখা হৈ যায় কিন্তু মান মানে আমি যিবিলাক এনে ধম বজাৰৰ পৰা কিন্তু সেইবিলাকত কিন্তু বেছিভাগে নকয় কিন্তু ফুড কালাৰ ইউজ কৰে
অ অ
এইটো খাদ্যয়ত ব্যৱহাৰ কৰা যিটো ৰং থাকে
ৰং ৰং থাকে অ
ব্যৱহাৰ কৰে কিন্তু সেইটো অকণমান হেৰি কৰে অনিষ্ট কৰে অকমান সেইটো উপকাৰী সেইকাৰণে মই এই আচাৰবিলাক সেইকাৰণে নিজে ঘৰত বনাই খাওঁ
অ অ এইটো মানে আৰু উম ঘৰত বনোৱাাতটো স্বাস্থ্যৰ কাৰণে ইমান মানে অপকাৰী নহয় আৰু ভালেই
নহয় নহয় নহয় আৰু যদি ঘৰত বনোৱা নহয় এ তেতিয়া তাৰমানানে কি হয় মছলা নিজৰ মতেও তাত আমি ব্যৱহাৰ কৰিব পাৰো আৰু যিখিনি অ হজম শক্তিটো বঢ়াই সেনে তেনেকুৱা ধৰণৰ ব বস্তু মচলাবিলাক আমি বা বাচি মেলি পেলাই তাতে ব্যৱহাৰ কৰিব পাৰোঁ
অ আৰু মানে মুখৰ ৰুচিত টো আহে আৰু মানে খাব মন নগ'লেও আচাৰৰ গোন্ধটো পায় অকমান খাবলৈ মন যায় আৰু
অ নাই আচাৰ সেই সেইটোে আচাৰো মানে আগতে আগতেটো এইবিলাক বেপাৰ নাছিল আচাৰটো আচলতে আচাৰটো বনাই থৈছিল কিয় মানে আচাৰটো বনাই থৈছিল এটা হল যিকোনো চিজনত আমি যিকোনো ফল নাপাওঁ সেইটো সেইটো সেইটো টো সুৰক্ষিত ভাৱে থবৰ কাৰণে এইটো আচাৰৰ প্ৰচলনটো আহি গৈছিল
অ
ত সেইকাৰণে কাম কামটো প্ৰত্যেকটো বতৰত নাপায়তো আমটো যাতে এক বছৰ বা ডেৰ বছৰলৈকে আমি বচাই ৰাখিব পাৰোঁ সেইকাৰণে এটা আচাৰৰ প্ৰস্তাৱটো ওলাইছিল
উম উম
ত সেই ঠিক তেনেকে ই তাৰে লগত সেইকাৰণে অ এতিয়া হ'ল এতিয়াতো বিজনেচ হ'ল নহয়
অ এইটোতো আৰু ব্যৱসায় ব্যৱসায় ভিত্তিত আৰু অ ব্যৱসায় ভিত্তিত মানে মানুহে বেছি উম বেছি বেছিকে বনাই বনাই পেলাই আৰু পেকেট পেকেট কৰি বা বটল ভৰাই ভৰাই বিক্ৰী কৰি
অ এইটো আমি আমি ঘৰত বনোৱা আছ বিলাক সাধাৰণতে এক বছৰ মানলৈকে থাকে তাতকে বেছি কে নাথাকে কিন্তু বজাৰত অ বজাৰত তো বজাৰৰ আচাৰতো দুই বছৰ তিনি বছৰ পাঁচ বছৰ থাকিব পাৰে একৌ মানে হেৰি নাই কাৰণ তাত হেৰি দিয়ে মানে যাতে দেখাত দেখাত যাতে ত মানে আচাৰ খিনি বেয়া হৈ নাযায় বা খেত তেনেকৈ
কিবা কিবি বস্তু ব্যৱহাৰ কৰি দিয়ে আৰু
অ দিয়ে দিয়ে এই নাই মাজতে তাৰমানে কিবা এটা শব্দ আহি মই সোনাই গৈছিলো আহ
কছে ব আজি আপোনাৰ পৰা আচাৰৰ বিষয়ে বৰ বহুত ভাল ভাল কথা কিছুমান শিকিলো আৰু ঠিকে আছে আপোনাৰ হাতৰ আচাৰ এদিন খাব যাম আৰু দেই
ম আমোদহে আচাৰ বনাইছো ইয়াৰ পিছত মই আৰু বেলেগ বেলেগ ধৰণৰ বস্তু আচাৰ বনাও ত আপুনি ইয়াৰে পিছত ফোন কৰি
আহ অ নিশ্চয় নিশ্চয় ঠিক আছে দিয়ক এতিয়া আপুনি ধুনীয়াকে আচাৰ খিনি বনাওক বনাই পেলাই মোক হোৱাটছএপত ফটো মাৰি দিবচোন
নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় দম বুজিল ঠিক অ হবাৰত